হেল্ল' হেল্ল'
শুনি পাইছেনে বাও, হেল্ল'
তোক শুনা পাইছে বাৰু
পাইছো আপুনি পাইছেনে।
আহ পাইছো পাইছো, কি আছে
মই এয়া চাহ তাহ খাই উঠিছো আপুনি
ময়ো এয়া শুই উঠি মূখ হাত ধুই মেলি ভিতৰলৈ আহিছো আৰু বাকী খৱৰ খাতি ভালেই নহয় চাগে ন
উম ভালেই আপোনাৰ
মোৰো ভালেই তাকে বহুত দিন হ'ল আপোনালৈ ফোন চোনো কৰা নাই তাকে বোলো বহুত দিনৰ মূৰত আজি ফোন এটা কৰো বুলি কৰিলো তাকে আপোনালোকৰ ফালে গৰমটো কেনে পৰিছে বাৰু
আমাৰ ফালেতো বহুত গৰম আপোনাৰ ফালে
এই আমাৰ ফালে বহুত গৰমতটো বহুত বেছি হৈ গৈছে গম পাইছে নে এইটো আচলতে এ অ এইটো আচলতে ক'বলৈ গলে এইটো সম্পূৰ্ণ প্ৰকৃতিতটো আজিকালি সলনি হৈ গুচি গৈছে এক প্ৰকাৰে কবলৈ গ'লে
উম আগতেতো ইমান গৰম হোৱা নাই
নাই হোৱা নাই হোৱা আগৰ দিনৰ এতিয়া দিনবোৰ এতিয়া নাইকিয়া হৈ যোৱা নিচিনাই হৈছে কাৰণ এতিয়া গছ গছনি কমি গৈছে মেইন কথা কবলৈ গ'লে
অ এ ঘৰ বনাবলৈ আদি কৰিব লে গছবিলাক কাটিছে
সেইটোৱে তাকে আমি মানুহবোৰে আজিকালি গছবোৰ বেছিকে মানে কটাটো বন্ধ কৰিব লাগে কাৰ কাৰণ গছ থাকিলে মানুহ থাকিব বুলি এটা কথা কয়েই আচলতে
সেইটোৱে আজিকালিতো পাহাৰ কিমান কাটিছে
হয় হয় হয় হয়। সেইবাবে আচলতে আমাৰ গছ গছনি কাটি পেলোৱাৰ ফলত সেই যি পৰিৱেশৰ মানে ভাৰসাম্যতটো সেইটো নাইকিয়া হৈ গৈছে এক প্ৰথাত কবলৈ গ'লে তাৰ পাছত আপোনাৰ আহ তাৰ ফলত আপোনাৰ গৰমতটো বৃদ্ধি হৈছে তাৰ পিছত অ মানুহৰ বহুত বেমাৰ আজাৰো হোৱা শুনা পাইছো আকৌ গম পাইছেনে আপুনি
অ হয় আগতকে আজিকালি বেমাৰটোও বেছি হ'ল
অ সেইবাবে মানুহবোৰে এই ইমানকে মানে গছ গছ গছনিবোৰ কাটি থাকিব নালাগে মানে। মানুহ বিলাকে নিজে কথাটো ভাবি চি মানে চিন্তা কৰি চাব লাগে যে আমাৰ ভৱিষ্যয়ত কি হৈ যাব যদি আমাৰ গছ গছনি নাইকিয়া হৈ যায় কাৰণ, গছ থাকিলেহে মানুহ থাকিব কাৰণ উশাহ নিশাহ লবলৈ আমাৰ গছৰ অতিকৈ প্ৰয়োজন কা কাৰণ গছে যি অক্সিজেন গেছ এৰি দিয়ে সেই অক্সিজেন গেছ লৈহে আমি জীয়াই থাকো, আৰু সেইটো যদি আমি ভাবি নাচাই যদি আমি জ ধে মধে যদি গছ গছনি কাটি থাকো, তাৰ ফলত যদি গৰমটো বেছি বাঢ়ি যায়, তাৰ পিছত আমি উশাহ নিশাহ লব নোৱাৰা হৈ যাওঁ আমাৰ কি হ'ব। আমাৰ জীৱ নাথাকিবই দেখোন তেতিয়া পৃথিৱীত হয় নে নহয় বাৰু?
হয় হয় হয় আপুনি ঠিকেই কৈছে আৰু গছ গছনি থাকিলে চৰাই চিৰি কতিও নথকা হৈছে আজিকালি ক'বলৈ গ'লে চৰাই চিৰিকতি নায়েই।
হয় হয়।
আৰু জীৱ জন্তু বিলাকো ৰাস্তালৈ ওলাই আহিবলৈ লৈছে গঁড়, হাতী, সেইবিলাকো।
তাকে এইবোৰ আমাৰ যি জনসাধাৰণ আছো আমি এ তাৰ পক্ষে অলপ- মাত মতাটো উচিত বুলি মই ভাবো কাৰণ, এতিয়া চৰকাৰেও কিন্তু কিছুমান কাম হাতত নোলোৱা নহয় আকৌ গম পাইছে নাই গম পাইছে নে বাৰু আপুনি কাৰণ এতিয়া,
সহায় কৰিলেহে হব কিন্তু মানুহ বিলাকেটো কাটিয়ে আছে, গছ।
হয় হয় চৰকাৰখনেতো কাৰণ অকলে একো কৰিব নোৱাৰে আমাৰ জনসাধাৰণে যদি আমি ওলাই যাম, ওলাই গৈ আহ গছ পুলি ৰুম ৰুম তাৰ পিছত সেই গছ পুলি ডাঙৰ হব, তাৰ পৰা আমি উশাহ নিশাহ পাম তেতিয়া আমাৰ যি পৰিৱেশৰ ভাৰসাম্য সেইটো অটুত থাকিব। উপকাৰে ক'বলৈ গ'লে।
উম হয় কিন্তু এইখিনিতো ক'ব লাগিব যে গছ পুলি ৰুলেই নহ'ব নহয়। তাৰ প্ৰতিপাল কৰাটোতো
অ হয় হয় এইটো আপুনি একদম সঁচা কথা কৈছে আমাৰ মানুহ বোৰে কি কয় বিশ্ব পৰিৱেশ দিৱসতো পাঁচ জুন তাৰিখটো আমাৰ মানুহে গছ পুলি দুটা দেখুৱাই ৰুৱে কিন্তু সেই গছপুলি দুটা প্ৰতিপালন নকৰে এ সেই গছ পুলি কেইটা মানে বেৰা নিদিয়ে গৰু ছাগলী আহি খাই দিয়েহি তাৰ পৰা সেই, অঁ সেই গছ গছ পুলি যদি আমি যদি প্ৰতিপালন নকৰোৱেই তেতিয়া সেই ৰ'দৰ পোহৰত মানে ৰ'দৰ যেতিয়া উত্তাপ যেতিয়া বৃদ্ধি হব সেই তেতিয়াটো সেই গছ পুলিটো শুকাই যাব, আৰু তেতিয়া সেই গছপুলি মৰি যাব তেতিয়া সেই ৰুৱাই নৰুৱাই গছপুলিটোৰ কথা মানে একেই হৈ যাব সেইবাবে আমি মানুহবোৰে সেই গছ পুলিটো যেনেদৰে ৰুওঁ যি কথা ভাবি ৰুওঁ, তাৰ মানে সেইমতে মানে আমি পানী চানী দি এ সেই গছ পুলি কেইটা ভালদৰে, জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে আচলতে।
অ এই কথাটো ঠিকেই কৈছে। আৰু মানুহ বিলাকে গছ পুলিটো ৰুই এৰি দিয়ে বেৰা এটা ভালকে নিদিয়ে, সময়মতে পানী অকণ নিদিয়ে।
নিদিয়ে হয় হয় হয় এইবোৰ আমাৰ জনসাধাৰণে অ জনসাধাৰণে আচলতে সেই কথাবোৰ বুজি পাব লাগে আৰু, অ কি কোনোবা লোকে যদি সেই কথা যদি বুজি নাপায় তেওঁলোকক আমি বুজাবও লাগে। আচলতে আজিকালিতো সেই চচিয়েল মিডিয়া তেনেধৰণৰ অ কিছু ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁৱেই কি কি আ কিছুমান পোষ্ট দেখিবলৈ পাও যে এ গছৰ ওপৰত দিয়ে কাৰণ গছ থাকিলে, মানুহ থাকিব গছৰ ফলত আমাৰ কি উপকাৰ হয় সেইসমূহৰ বি হেইটো দিয়ে থাকে সেইয়ে অ হয় হয় হয় হয়
আৰু অকল গছৰ কথাই নহয় এইলাক প্লাষ্টিক চ্লাষ্টিক বিলাকো মানুহে আজিকালি য'ততে পেলাবলে লৈছে
অ হয় হয় সেইটো কথা হয় হয় হয় আৰু এতিয়া গছ গছনি যেতিয়া কাটি পেলাইছে গোলকীয় উত্তাপ যেতিয়া বৃদ্ধি হৈ গৈছে তেতিয়া কি হব আমাৰ যি আমাৰ ওজন স্তৰটো আছে সেই স্তৰটোতো আমাৰ ভাগি ভাগি যাব হয় নহয় বাৰু
উম হয়
যেতিয়া ভাগি যাব সেইটো যেতিয়া ভাগি যাব তাৰ ফলত তাৰ পৰা যি বেঙুনীয়া ৰশ্মিটো আমাৰ গাত লম্ব ভাৱ পৰিব তেতিয়াতো সেইটো আমাৰ কাৰণেটো বহুত অ অপকাৰী বস্তু এক প্ৰকাৰ কবলৈ গ'লে তাৰ ফলত কিমান ডাঙৰ ডাঙৰ বেমাৰ হব পাৰে সেইবাবে আমি মানুহ জনসাধাৰণে সেই কথা মন দি আমি কামবোৰ কৰিব লাগে যে গছ পুলিটো ৰুব লাগে ভালদৰে আৰু তাক ভালদৰে প্ৰতিপালন কৰিব লাগে আচলতে
হয় এই ৰশ্মিটোৰ জহাত আজিকালি বহুত ছালৰ বেমাৰ হবলৈও লৈছে সেইবিলাক সেইবিলাকতো আমি নেদেখা নহয় ন
নেদেখা নহয় হয় হয় আৰু আজিকালি আৰু এটা কথা ভাল হৈছে ছচিয়েল মিডিয়া তাতো সেই বিষয়টো চৰকাৰেও বহু খিনি পদক্ষেপ লৈছে কাৰণ চৰকাৰে কৈয়ে থাকে যে গছ থাকিলেহে মানুহ থাকিব কম মানে আৰু সেইবাবে জনসাধাৰণে সেই কথাটো গুৰুত্ব দিব লাগে আচলতে অ গছ পুলি ৰুব লাগে আৰু আ আগৰ দিনৰত পৰিৱেশটো কেনেকুৱা আছিল আৰু এতিয়া এতিয়া দিনৰ পৰিৱেশ টো কেনেকুৱা হবলৈ গৈ আছে কিমান প্ৰদূষণ হৈ গৈছে এতিয়া অ এতিয়া প্ৰকৃতি কিমান প্ৰদূৰ্ষন হৈ গৈছে সেই প্ৰদূৰ্ষণ আহ মানে নিয়ন্ত্ৰণ কৰিবৰ বাবে আমি গছ পুলি অত্যাধিক ৰুব লাগিব কাৰণ অ আগতে কয় যে এজোপা গছ যদি কটা যায় তেতিয়া দুজোপা গছ ৰুব লাগে কিন্তু আজিকালি মানুহে কি কৰে গছ কাটিয়েই থাকে কাটিয়ে থাকে কিন্তু তাৰ আহ মানে তাৰ বিপৰীতে মানে এজোপা গছো নৰুৱে মানে
উম হয় হয় হয়
সেইবাবে আমি সেই কথাত মন দিয়া উচিত আচলতে এক প্ৰকাৰে কবলে গলে উম
আজিকালি মানুহে এইবিলাক কথা দেখিও নেদেখাৰ দৰে। ব্যৱহাৰ কৰে, সেইটোৱে আৰু মানুহৰ বেমাৰ। কিমান বাঢ়িছে যদিও, মানুহে কোনো গুৰুত্ব দিয়া নাই গছ। পুলি ৰোৱাত গুৰুত্ব দিয়া নাই, আৰু আজিকালি খেতি। আজিকালি খেতি আপোনালোক চ উম চাব যে আজিকালি খেতি বিলাক ভাল নোহোৱা হৈছে যেতিয়া বৰষুণ লাগে তেতিয়া বৰষুণ নহয়, যেতিয়া বৰষুণ নালাগে। সেইটোৱেই আচলতে গছ থাকিলেহে বৰষুণ দিব গছ যদি নাথাকে এতিয়া কৰ' বৰষুণ কণ দিব সেয়া ধান আগৰ দিনৰ ধান খেতিৰ পৰিমাণ কিমান আছিল, এতিয়া ধান খেতিৰ পৰিমাণ এইবিলাক। টো আমি স্পষ্ট ভাৱে দেখি আছো ন, তথাবিওটো মানুহে কোনো গুৰুত্ব দিয়া নাই গছ। পুলি ৰোৱাত সেইটোৱে।
সেইবাবে আহ। উম উম, পদুষণটো হয় হয়। সেয়াই আমি সেই বিষয়ে আমি বেছি মন দিয়াতটো উচিত কাৰণ। অ, মই প্ৰথমে কৈ গৈছিলো কি গছ থাকিলেহে মানুহ থাকিব সেই। কথাটো আমি এ প্ৰতি মুহূতে ক'ব লাগে আৰু প্ৰতিজন নাগৰিকে সেই কথা। মানে মন দিয়া উচিত আৰু সেই বিষয়ে সচেতন হোৱা উচিত যে গছ পুলি এ কাম। কি গছ পুলিৰ ফলত আমাৰ কি উপকাৰ হয় কাৰণ গছ পুলিৰ ফলত মানুহৰ কোনো অপকাৰ নহয় গছে মানুহক জীয়াই ৰাখে।
সেইটোয়ে, আজি আজিৰ দিনত তুমি চাব পাৰা তুমি ৰাস্তা দি আহিলে। তুমি অকমান চাহ জেগাত ৰুবলে গছ নাই। আগৰ দিনততো গোটেই গছৰ ছাই।
হয় হয়, আগতে আগৰ যি যি মই কৈছিলো এই স পৰিৱেশ আছিলে এতিয়া সি। পৰিৱেশ নাইকিয়া হৈ গৈছে আৰু আগৰ যি জলবায়ুটো আছিলে তেতিয়া। আগৰ জলবায়ুতৰ নিচিনা এতিয়া জলবায়ুতো হৈ থকা নাই আগৰ কি হয় আগৰ খেতি বাতি। কিমান ভাল হয় কিন্তু আজিকালিৰ। আজিকালি তাৰ আগৰ তুলনাত আজিকালি খেতি বাতি কিন্তু নোহোৱা হৈ গৈছে। আচলতে আজিকালি খেতি বাতি। মানুহবো এৰিও দিছে বাৰু কিন্তু যিসকলে কৰিছে তেওঁলোকেও খেতি বাতি ভাল। হৈ উঠা নাই কাৰণ, সেই সেই মানে হৈ নুঠাৰ আচল কাৰণ। হৈছে এই জলবায়ুটোক। কাৰণ যেতিয়া তুমি যে কৈছিলা, এই বৰষুণ দিব লাগে বৰষুণ। নিদিয়ে যি সময়ত আহ ৰ'দ দিব লাগে ৰ'দ নিদিয়ে, তোমাৰ এতিয়া চাবলৈ গ'লে। এতিয়াতো আমাৰ বৰষুণ দিব লাগে, কাৰণ এতিয়া কঠিয়া পাৰিছে তাৰপিছত। ধা অ মাটি ৰুব সেই এতিয়া বৰষুণ দিব লাগে, কিন্তু এতিয়া আমাৰ কি হৈছে এতিয়া আমাৰ মানে ৰ'দ। ইমানেই নিছে অ মানুহ মানে থাকিব নোৱাৰা নিচিনা হৈ গৈছে। আচলতে এক কথ ক'বলৈ গলে।
এতিয়া এনেকুৱাও হৈছে, পোক পোক পতংগই নষ্ট কৰে। আজিকালি যদি গছ গছনি নাথাকে। এনে পোক পৰুৱা খাই চৰাই চিৰিকতিয়ে, এতিয়া যদি পোক পৰুৱা। যদি চই চিৰি গছ গছনি তাৰ ফলত চৰাই চিৰিকট নাইকিয়া হৈছে। যদি চৰাই চিৰিকতি নাইকিয়হে পোক পৰুৱৰ সংখ্যাটো বাঢ়িবই ন।
বাঢ়িব বাঢ়িব হয়।
মন কৰিব লাগে সেইটো চাইে মানুহে। কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছে তাৰ ফলত। সেইবিলাকৰ পৰাতো পৰিৱেশতটো বিনষ্ট হৈছে।
বিনষ্ট হৈ গৈছে হয়।
এইবিলাক কথাও মানুহে ধ্যান দিয়া উচিত।
অ, আপুনি যিকেইটা কথা কলে সেইকেইটা কথা কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা কৈছে।
আপুনিও বহুত গুৰুত্বপূৰ্ণ কথাই ক'লে।
অ'! আপোনাৰ লগত কথা পাতি বাৰু বহুত ভাল লাগিল। তাকে, অ'! পিছলৈও যেন এনেকে এনেকুৱা ধৰণৰ মানে, বিশেষ কথা পাতিবলৈ পাওঁ। সেয়ে, আশা থাকিল বাৰু আজিলে হ'ব দিয়ক নেকি।
দিয়ক অ'! দিয়ক আজি, আজিলে হ'ব। ধন্যবাদ।
অ'! মাই